অ', কি কৰি আছা?
আছোঁ এনে তই।
মই এয়া চাহ অকন খাই কেনি অলপ ফেনৰ তলত আহি পেলাই বহিছোঁহি।
অ', অ',
চাহ খালী নে?
উম্, খালো এই মাত্ৰ।
আচ্ছা, কিহে খালি বিস্কুট।
বিস্কুট উম্।
উম্, হয় ব। ঠিকে আছে বহুত গম পাইছা দেই
এৰা
ভাত পানী খোৱা হ'ল নাই?
নাই নাই।
আচ্ছা, ভাত পানী খালোঁ বাৰু মই দিনটোত মানে এবাৰে খাওঁ।
অ', অ',
উম্, তই জিম নাহ নেকি? তোৰ লগৰ জিজ্ঞাছা ডেইলি আহে দেখোন জিমলৈ।
এতিয়াও গৈ আছে নে।
এতিয়াও আহি আছে, মই দেখি আছোঁ মই অহা দেখো মানে কেতিয়াবা কেতিয়াবা মাজে মাজে। আৰু তহঁতৰ যে ওচৰত আৰু এজনী যে আছিলে যে। কিবা লম্বুকে অকণমান, পলিগৰ পলিকনত যে পঢ়িছিলে যে।
তুস্মিতা।
অঁ আৰু এজনী যে অঁ তাইও মানে শুনে আমাৰ জীৱা জিমলৈ অহাৰ দেখিছিলোঁ আৰু সৰু যে ছোৱালীজনী আছিলে যে আমাৰ লগত যে ফটোশ্বুট যে কৰিছিলে যে তোৰ লগত
অ
অঁ তাইকো আহা দেখিছিলোঁ
ইংকে
অ অ নেকি
হয় নি
উ হয়
আচ্ছা এনে কি যাব পাৰে নেকি এডমিশ্যন নলোৱাকৈও কেতিয়াবা লগৰ ছোৱালীৰ লগত
এডমিশন ল'বলৈ যাব পাৰো কিন্তু ইনে যাব পাৰো এ চাই আহিব পাৰ
ধৰ তই তই এতিয়া গৈ আছো তোৰ লগত কৰণক লৈ যাব পাৰ নেকি
পাৰি সিটো কি আগতে যোৱা ন কি যাব পাৰিব ই কেছ নাই দাদা
কৰা নহলেও ধৰ মই তোৰ লগৰ নহয় এতিয়া তোৰ লগত যাওঁ বুলি মই যাব পাৰো নেকি
পাৰ
আচ্ছা তেনেহ'লে চুম আৰু ইকে জুবিৰ লগতহে কেতিয়াবা গৈছে চাগে
অঁ অঁ অ টাইমত দুদিন টাইমত দুদিন অহা দেখিছিলোঁ
অ
উম জিজ্ঞাসা আহে বাৰু জিজ্ঞাসা মোক হাঁহিয়ে উঠে ইমান কেটেঙা ছোৱালীজনী
কি পিন্ধি আহে অ
এনেকুৱা ট্ৰেক পেণ্ট আৰু স্পৰ্টিংটায়ে পিন্ধি আহে তেনেকে
অঁ জিম শ্বুট নিপিন্ধে অ'কে জিমৰ যিটো শ্বুট টাইটজে
অঁ সেইটো আমাৰ যাব যে তেনেক ইমান নিপিন্ধে ময়ো ইমান তেনেকে পিন্ধি নাযাও মানে অশাস্তি লাগে
উম বইজৰটো বাৰু নৰ্মলেই কিন্তু ছোৱালীবিলাকৰহে
অ সেইটো আমি চৰ ছোৱালীবিলাকে পিন্ধি আহে বাৰু সেইটো উম
তই কোনটো জিম নো
মোৰ হাৰকুল আছে বাৰ এই এছ বি আই যে ওপৰত যে আছে যে জিমটো যে
অ অ
অ সেইটোৱে মহাজিম
অ জিগ্ঞছে ভেৰি লছে ন
ঠিক আছে সেইটোৱ আহিছিলো
বাচু ভাগৰ ৰৌ বাচুৱে মোক সদায় মাতি থাকে যাবলৈ
অঁ বাছবৰ অঁ সেই আমাৰ লগৰ কেইটামান তাতে আছে
অ
নেভ ৰক্তিম আমাৰ ওচৰ মানে ত যিটো যিটো ভাবিছে সেইটো ৰক্তিম বেলেগ এটা ৰক্তিম
অ অা
আৰু যায় কেইটামানে ৰওঁলৈ উ সেইটো জিমন মইেইটোন মানে আগৰ পৰাই হাৰ্ ক্লাত য যে সেইকাৰণে সেইটো জিমত নগলো মানে
অ অ
তই জিমত অহাতকৈ তই ঘৰতে ক কাৰ্ডি' কৰিব পাৰ
তাকে মই সেই কৰিছোঁ এতিয়া এক্সাৰচাইজ শকত হোৱা
শকতে একসাৰচাইজ কৰিব নালাগে শকত হ'লে খাব লাগে ডিম চিন খাবি দিম বেছিকৈ খাবি দুটা তিনটা খাই থাকিব পাৰ
মই দিম নাখাওঁ সেইকাৰণে এটা দিমো খাব নোৱাৰোঁ মই
কুহুমটো খবি দিম নাখালেও কুহুমটো বেছিকে খাবি।
মোৰ ঘিন লাগে কুহুমটো যে ঘিন লাগে।
উম, সেইকাৰণে খিন আকৌ।
আকৌ মাছো নাখাওঁ মই
কল খাবি অ',
মই বেচি নখাওঁ কল খাওঁ আকৌ মাংস মোৰ যে মাংস মই খাচি হওক মুৰ্গী যি হক হাঁহ হক নাখাওঁ মই ব্ৰইলাৰহে খাওঁ।
উম, সেইকাৰণে ক্ষীণ আকৌ তোক খোৱাবোৰ যিবোৰ, হকত হ'লে যিবোৰ খাব লাগে সেইবোৰ নাখাও এ দেখোন। তোৰ শকলৈ ইমান ভালে নালাগিব, তোক শকট হলে ইমান ভাল নালাগিব কাৰণ হাত তো শকত হলে বোলো ইমান ভাল নালাগিবণ কাৰণ হাৰতটো ইমান নাই ন' তোৰ ভাগৰ।
অ',
হাইটটো যদি হাইটটো যদি অকমান আহি যায় তাৰপিছত যদি শকত হৈ যায় তেতিয়াটো মজা লাগিব।
এতিয়াওটো ঠিকেই আছো ন', মই বহুত বেছি ক্ষিণো নহয় ন'?
মানে আৰু যদি অকণমান যদি চাৰি কেজিমান বাঢ়ি যায় তেতিয়াতোক ভাল লাগিব আৰু মজা লাগিব একদম।
অ', এতিয়া মোৰ থাৰ্টী নাইন কেজিহে গম পাও নাই?
উম, গম পাইছোঁ।
উম,
নাই নাই তই যদি ফৰটি ফাইভ মান হৈ যাও ন' তেতিয়া মজা একদম জুখত হৈ যাব। উম, তই যাষ্ট এইবোৰ খা কল খাবি এনেকা ত' ডিম চিম খাই থাখিবি ত' হৈ যাবি। অ'টছ অ'টছ খাবি গাখীৰৰ লগত।
ৰুমলৈ যাম যে তে তেতিয়া খাম ৰুমত গৈ কিবা কিবি এতিয়া মানে কি হয় ঘৰত ধেৰ মানুহ ন' চবে ভাক কৰি খাবলগীয়া হয়।
অ', সেইটো হয় বাৰু।
সোনকালে আদায় হৈ থাকিব মই তেওঁ অকলে অকলে
ময়ো ডিম এ পেলাই আনিম বুলি ভাবি আছোঁ তাকে এতিয়া ডিম যদি লৈ আহোঁ চবকে লাগিব খাবলৈ
উম, মানে অকল তই তোৰ কাৰণে নহয় মানে সেইটো নোৱাৰিবি
ঠিক আছে মই এবাৰত তিনিটা দিম খাবই লাগে।
অ', আকৌ এ মানে তই ধৰ যদি ঘৰত একেৰাহে একুউৰেট মানে পাঁচ সাজ খাই দিয়ে নহয় খতম প্লেট, এক প্লেট
সিকাৰনে মানে হ'লেও আনিব লাগিব মানে নহ'ব, মানে প্ৰ'টিন লোৱা নাই যে সেইকাৰণ দিম মাংস এইটো খাই থাকিব লাগে, তই সেৰি খাবি চয়াবিন খাবি
অ', ভাবিছোঁ চয়াবিন খাব লাগিব
চয়াবিন নাখাওঁ বুলি নক'বি আৰু চয়াবিন খালে বহুত বাঢ়ে ৱেইট।
খাওঁ - খাওঁ, চয়াবিন খাওঁ বাৰু মই চয়াবিন খাব লাগিব।
চয়াবিন খাবি আলুটো খাবি
আলু দেখোন জন্মৰ পৰা খায়েই আহিছোঁ আজিলৈকে ফেটছ এ নাবাঢ়ে।
ফেটছ বাঢ়িব নালাগে ন' ৱেটটোহে লাগে।
তাকেতো ফেটছ বাঢ়িলে এতিয়াতো মোৰ হাৰ্ডি এইটোৱে থাকিব চাইজ ফেটছ বাঢ়িলেতো ৱেইট বাঢ়িব।
সেইটো কাৰণে ফেটছ বাঢ়িলেতো আনহেল্ডি বুলি ক'ব আৰু যোনটো
এই মোক ইমান দিচা হঁতৰলেখীয়া নালাগে
সেইটো নহয় পেটছ
তই সেৰি খাবি, তই সেৰি খাবি, হাঁ এইটো কি আছিলে সেৰি খাবি, মৌ ঝুল খাবি।
এই মৌজুলে ৱেইট লচ কৰে পাগল।
ৱেইট লছ নহয় সেই তাৰ যিটো মানে যিটো ৱেইটটো গেইন হয় মানে যিটো ফেট আহে তাৰপৰা
অ'।
সেইটো নেচাৰেল আহে মানে তেনে যেনেকৈ গাখীৰত পাবি তই সেইটো
অ', অ'। উম, উম।
সেইবোৰ খাব পাৰ।
তই প্ৰটিন খাইছ নে?
প্ৰটিন লোৱা নাই মই প্ৰিন প্ৰটিন নয় মাংস এইবোৰ খাই থাকোঁ মানে মাংস, ডিম, চয়াবিন, মাছ
অ', অ', বাছেও সেইটো কৰে অ'।
উ, হেৰিবিলাক খাওঁ মানে প্ৰটিনৰ বহুত দাম আঠ হোজাৰ ন হেজাৰ টকা।
উম।
এমাহো নাযায় ভালকে।
উম।
সেইটো কাৰণে মানে প্ৰ'টিন লোৱা নাই।
অ'।
তাকে এতিয়া মই ভাবিছোঁ মাংস আনিবলৈ মাংস কি এশগ্ৰাম এশগ্ৰাম আনিবলৈ বহুত দিগদাৰ মানে। ত্ৰিছ টকা কি বুলি আনিম গৈ আৰু খুচী বাহঁতৰ দোকানত।
পঞ্চাশ টকা আনিবি আকৌ।
তেনেকৈ আনিব লাগিব আৰু, বাছুৱে বাছুৱে কেই টকাৰ আনে জান নেকি?
পঞ্চাছ টকা। অকলেই খায়, অকলেই খায় আৰু বইল কৰি খায়।
বইলকে খাব লাগিব অ'। তেনেকৈ আনিব লাগিব পঞ্চাছ টকা আনিম।
সি হেৰি কৰে তোৰ মাংস পঞ্চাশ টকা বইল কৰ, চয়াবিন পঞ্চাশ টকা এনেকে পানীত তিয়াই পেলাই অকণমান ফ্ৰাই কৰি লৈ
উম।
তাৰপিছত দুইটা মিক্স কৰি নিমখ খানিয়ে খাই সুদাকে।
উম, তেনেকে খাাব পাৰিলে বহুত ভাল আৰু।
ভাত তোৰ দুটে তিন টেপা মান খাই তিনি টেপা মানে মোৰ ভাগৰ তিনটেপা। ভাত ট'টেলি নাখায়।
তে
উম।
মই সেইটোয়ে কৰিব লাগিব মাংস পঞ্চাশ টকা, পঞ্চশ টকা আনিব লাগিব তে, মোৰো পঞ্চাছ টকা নালাগে মোক ত্ৰিছ টকাহে লাগে মানে একীখন মই ফ্ৰিজ লোৱা নাই যে ফ্ৰিজ ল'লে ভাল কিন্তু এতিয়া ফিজ নোলোৱাকে এতিয়া মানে ৰাখি থ'বলৈও বেয়া।
উম।
মই খাব লাগে এশ গাম, এশ গ্ৰামটো ত্ৰিছ টকা মানহে লয়।
এই তই পঞ্চাশ টকা আনিবি এশ গ্ৰাম তই খাবি বাকী বিশ টকাটো ভণ্টিক দি দিবি ভণ্টিয়ে খাব।
ডেইলি খাবলৈ হ'লে সিহঁতে অলপ ৱেইট বাঢ়ি যাব।
ভণ্টি শকত হৈছে নে আগতকৈ? একেই আছে বাৰু, হ'লেও তাইৰ স্বাস্থ্য ভাল আকৌ।
উম, কি ভাল? স্বাস্থ্য বেয়া তাইৰ বেমাৰ হৈয়ে থাকে।
অ', নাজানো দেই সেইটো। ইমিউনিটিৰ কথা নাজানো, কিন্তু মানে এনেই তাৰ দেখাত হে আছে।
তাৰ আকৌ বেমাৰ হৈয়ে থাকে।
উম।
সেইটোৱে দিগদাৰ, এবাৰ কাঁহ, জ্বৰ।
উম।
আমাৰ ঘৰত বেমাৰীবিলাক! আমাৰ ঘৰত বেমাৰী বুলি ক'লে অকল তায়ে আছে।
উ।
ভাতো নাখায় ভালক।
ভালহে সৰুকালত বেমাৰ বেছি হ'লে বোলে ডাঙৰত বেমাৰ চেমাৰ নহয়।
নাজানো আ দেই। মোৰতো সৰুতেও ইমান বেমাৰ হোৱা নাছিল ডাঙৰটো এতিয়া বেমাৰো নহয়।
ডাঙৰটো হৈছা কৌনচা এতিয়াও বাটচাই হৈ আছ তই।
তাকে! উ ওঠৰ ব ওঠৰছৰ প্লাছ হলে নেকি?
ঘৰত সোমাইছেহে।
তোৰ এতিয়া তই কিহত হেৰি! ফুৰিবলৈ চুৰিব য কিবা প্লেন চেন বনাইছা নেকি হেল্ল'
অ নাই তেনেকে নাই তেনেকে নাই
তহঁতৰ হেৰি পাৰ্থনেকৰ ল'লে এমিচোন
মাধৱদেৱত
এডুকেশ্যন
আচ্ছা ইডুকেশ্যন আৰু কোনবাই কোনবাই লৈছেনে দী সেই মাতি দেবা জানানে তঁহতৰ লগত গীত আছে কোনজনে গীত আছে
দুইজনী মাধৱদেৱতে লৈছে
আমাৰ লগৰ গীত আছে সৰুতে পঢ়া তাই তাই মান তাই মাধৱদেৱৰ লৈছে হে
প সেই পল চাইন্স ডিপাৰ্টমেণ্ট নেকি
তাই অঁ তাইক মই দেখিছিলোঁ আমাৰ টেবত অঁ অঁ
তাৰপিছত আকৌ হেৰিয়ে লৈছে পপি চিনি পাওঁ নেকি
পপি বাওঁ নেকি নাজান তাইয়ো মাতিব কি ল'লে তাইতো ভাল পাৰ্চেন্টেজ আহিছিলে
এইটি থ্ৰী
তাই ভালেই আহিছিলে
অ তাই মাধৱদেৱৰ বদল
টোহা এইট্টি ফ'ৰ
হা
এইট্টি ফোৰ নহয় জানো
নহয়
কিমান
সেইটোক
অঁ তাৰ পৰা এইট্টি থ্ৰী
হা হা
গীতাশ্ৰী বাবু এইট্টি থ্ৰী
অঁ গীতাশ্ৰীভাগৰ হেৰিহে
কে
গীতাশ্ৰি ভাগৰ নাইনটি নাইনটি কিবা এটা
আৰু ত কৈছে এইট্টি থ্ৰী বোলে
পপি কথা কৈছো পপী
অঁ মই গীতাশ্ৰীৰ কথা কৈছোঁ গীাাৰী পাছ যে ভালে আছিলে তাই আক মা দেউক কেলৈ ল'লে বা
গীতাশ্ৰী ভাগ না গীতাশ্ৰী ভাগৰ কথা নাজানো কিন্তু এনেই পপী ভাগৰ এইটি থ্ৰী গীতাশ্ৰী নাইনটি ওৱান।
ধুনীয়াকৈ গুৱাহাটী ছাইডে পায় গ'ল ছিট।
অ', তাইৰ বাপেকৰ কাৰণে নহয় আকৌ তাই এনতো হলে বহুত মন আছিলে।
হা হা।
তাই হেৰি হটো কি এই পইচা পাতি ফাইনেন্সিয়েল প্ৰব্লেম। উম।
হা
তাকেহে তাইৰ ছোৱালীজনীও এতিয়া ভাল আছিলে ন পাই গ'ল হয় ধুনীয়াকে চিট।
উম।
তাকে পৰিল মন নাছিলে।
মোৰ লগত পাতিছিলে চেম ৰুমতে থাকিম বুলি বাট পইচা পাতি নিমিলে কাৰণে তাই মাহে মাহে ওঠৰছ পাটি থাকিব নোৱাৰি।
অ, অ'।
আকৌ এক্সট্ৰাকৈ বনাই মেলি খোৱাটোতো
সেইটো
তাতো খৰচ
উ, ছোৱালী এনে ভাল হ'ব দে হ শ ঠাইক কেতিয়াও সৰু সৰু তাই এতিয়াও সৰু পোৱালি নিচা লাগে।
উম, ভাল ছোৱালী তাই বহুত ভাল
উম।
পচ
এতিয়া তাই মই সেইনে দেখিছিলোঁ মই এডমিশ্যন ল'ব যোৱা নাইহে তাই এডমিশ্যন লৈছিলে।
অ', স্পটত লৈছে নেকি তাই
স্মৰণৰ
অ', ফাৰ্ষ্ট মেৰিটতে ল'গে নেকি এডমিচন। ফাৰ্ষ্ট মেৰিড নে চেকেণ্ড মেৰিড। হয়, নিতক ফাৰ্ষ্ট মেৰিটতে মাধৱদেৱ লগ ল'লিয়ে।
অ'।
অ'।
উম। ফাৰ্ষ্ট লৈ পেলাই ললো সেইকাৰণে সেইকাৰণে মানে মই হেৰি বেলেগ বেলেগ গলে কলেজ যাব নহ'লে আৰু মই ভাবিছিলোঁ ম মই নেক্সট ইয়েৰ যাম হেৰি যাম তো যোৰহাট নহয় বেলেগ যামানেই চি ডাবল দি পেলাই। এতিয়াা ভাল।